হেল্ল হেল্ল, হেল্ল।
অ
হেল্ল হেল্ল
হেল্ল, অ কি কৰিছা।
অ, কোৱা কামত আছো। তুমি কামত আছো তুমি?
মই ঘৰত বহি আছো।
আজি ৰামনা কৰা নাই?
কৰিলো।
কি বনালা।
কৰিলো দালি ভাত দালি ভাত। পিয়াজ আলু দি ভাজি।
অ।
আৰু একো নহয় এইবিলাক বনাইছো।
অ, তোমাৰ কাৰণে আলু আৰু পিয়াঁজ।
অ
উম
কতবা ফুৰিব যোৱা নাই? হেল্ল'। হেল্ল'। হেল্ল' কৰবাত ফুৰিব যোৱা নে?
আহ
কোত যোৱা অহ
না নাই মই দিউটিতে আছে। ইমান আজি অলপ কাম নাই, শুইয়ে আছে। বুজিলানে? হেল্ল'। হা। হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
তুমি ৰাতিত কি খালা?
অ' মই আজি ভাত খালোঁ ভাত। দালি আহ এই অ' শুনি আছোঁ। ভাত অ' গৰম তেল দি ভাত কেৰেলা ভাজি। পটল ভাজি আৰু অলপ জলকীয়া লৈছোঁ। সেইটো মাখি কি তুমি ডলিকিনি খাই দিছোঁ। তুমি? হেল্ল' হেল্ল'